কি কৰিছা?
কি কৰিবি এইয়া আছো এনেই।
ভাত খালি?
ভাত খালো অ'।
কিহেৰে খালি?
পা'ৰ।
অ'।
উম
তাৰপিছত? এ এনেই বিচনাখনতে শুই আছো। গৰম বহুত বেছি।
অ' বৰষুণ দিয়া নাই নি?
বৰষুণ দিয়া নাই। এতিয়ালৈকে অথনি অকমান দিছিলে। তাৰপিছত বৰ ষুণ আৰু দিয়া নাই। বৰষুণ চাগে দিব বতৰটো বৰ ভাল নহয়। বৰষুণ দিবও পাৰে।
তাকে বৰষুণ দিওঁ দিওঁ কৰি আছে দেখোন।
বিজুলী মাৰি আছে।
উম, বিজুলী-ঢেৰেকণী মাৰি আছে।
বৰষুণ দিলে আকৌ লাইনটো গুচি যাব। লাইনটো গ'লে আকৌ গৰমেই আহিব ফেন নচলিবই
অ'। ভাত কিহেৰে খালি?
ভাত খালো ভেদাইলতা। নৰসিংহ তাৰপিছত গৰৈ মাছৰ আঞ্জা। তাৰপিছত নেমু, তাৰপিছত দালি আৰু আলু। আঞ্জা সেয়ে খালো, লগত বিজলকীয়া অকন। দি আৰু নিমখ অকণ দি।
খাই দিলো।
খাবলে টেষ্টি আছে নে?
খাবলে মজা আছিলে।
অ' গৰমত তেনেকে খুৱাই ভাল।
অ' এনেকুৱা গৰমত আৰু মাছ মাংসটো খাব নোৱাৰিয়ে।
উম।
অ সৰু মাছ আছিলে অৱশ্যে, সৰু মাছ কেইটা নাখালো আও। মাহঁতে খালে।
অঁ, তই সৰু মাছ কি বেয়া পোৱা নে কি খাবলে?
সৰু মাছ বেয়া নাপাওঁ, এতিয়া মাছটো মানে কালি কালিয়ে অনা। কালি অনাৰ কাৰণে মই নাখালোঁ মানে, গৰমে গৰমে হ'লে খাই ভাল লাগে।
এতিয়া গৰমে গৰমে নহ'লে সেইটো কাৰণে নাখালোঁ মানে।
বাকী স্বাস্থ্য পাতি ঠিকে আছে।
ঠিকে আছে ঠিকে আছে।
আজি দৌৰিবলৈ গৈছিলি নে নাই?
গৈছিলো।
ফিল্ডলৈ গৈছিলি?
গৈছিলো উমঃ।
দৌৰিলে নে নাই?
দৌৰিলো।
এই ল'ৰাবিলাক যে ইমান সোনকালে যায় ৰ'দত দৌৰিব পাৰে জানো।
ৰ'দটো অলপ কমিলে দৌৰো আৰু।
তাত এনে গৈ বহি থাকগে আও।
অঁ, চাৰে পাঁচটাত। ছয়টামান বজাৰ পৰা দৌৰিব পাৰি আৰু ছটা বিশ পঁচিশ তেনেকুৱাত।
ফিল্ডত যে জঁপিওৱা জেগাটো যে প্ৰেক্টিচ কৰা।
উমহ।
সেইটো বালিখিনি সমান কৰিলে নেকি?
বালিখিনি সমান কৰা নাই, সমান কৰিবহে।
অ কেইদিননো ফোন কৰিলে, তাৰ পৰা ফোন কৰা নাই।
উম, বালিটো সমান কৰিব বাৰু। এইকেইদিন মানে ইমান প্ৰেক্টিচ ইমান হোৱা নাই মানে গৰমৰ কাৰণে।
এই সৰু কামটো সিহঁতি নিজে কৰি ল'ব পাৰে, সিহঁতি আকৌ ফোন কৰি আছে।
উম।
বালিটো পেলোৱা দায়িত্বটো লৈছিলো বালি ধুনীয়াকে পেলাই দিছিলো।
মই আজি ৰাতিপুৱা গৈছিলো, মানে ৰাতিপুৱা আগত ফিল্ডত যিমান মানুহ হয়।
অঁ।
এতিয়া নাই মানে, নহয় মানে টাইম টাইমলৈ আহে। কিছুমান আহে, চাৰিটা চাৰে চাৰিটা বজাত আহে। কিছুমান আহে ৰ'দটো ওলালে ৰ'দত দৌৰিবলৈ আহে চাৰে সাতটা বজাত।
অঁ।
মানে গোটেইখিনি একেলগে আহিলে কামটো কৰিম বুলি থৈ দিছোঁ, গোটেইখিনি একেলগে অহা নাই। অঁ আবেলি কাম কৰিবলে বেয়া পায় অলপ।
বহুত ল'ৰা গোট খায় নেকি?
বহুত কেইটা গোট খাই পেলাই
টুটেল, ফিল্ডলৈ অহা ল'ৰা বুলি ক'বলৈ গ'লে তোৰ, পঞ্চাশ পাৰ হৈ যাব।
গাঁৱত ল'ৰা অলপ আছে।
গাঁৱত ল'ৰা মানে এতিয়া, কেইবাখন গাঁও নহয়।
ক'ত বিচাবুৰিৰ পৰা আহে, আমাৰ ভোলাবুৰিৰ পৰা আহে?
বিচা বৈ, ভোলা বৈ, নাহৰনি, ভৰপূৰ লংকাপুৰ, মাছ গাঁও, কমল পুৰলৈকে আহে।
কেইটাই চাকৰি পায় এতিয়া?
চাকৰিটো প্ৰত্যেক বাৰতে, তিনিটা, চাৰিটাকে গৈয়ে আছে।
সৰু সৰু ল'ৰাবিলাকেহে, তই প্ৰেক্টিচ ভালকে কৰ।
উম মইনো প্ৰেক্টিচ এতিয়া দি আছো আৰু আ। আমাৰ কিমান অক্টোবৰত অক্টোবৰৰ পৰা ওলাব আসাম পুলিচ।
ভালকে প্ৰেক্টিচ কৰ কিবা এটা কৰ, লগৰ গোটেই কেইটাই পালেই।
উম, তাকে কৰিব লাগিব।
এবাৰ লগাই ল'ব পাৰিলে আৰু চিন্তা নাই আৰু।
উম সমস্যাও। ঘৰৰো কাম নকৰিলেও নহয়, এইবোৰ নকৰিলেও নহয়। কাম কৰিবলৈ গ'লে দৌৰিবলৈ থাকি যায়। দৌৰিবলৈ গ'লে, কাম থাকি যায়।
অকল ঘৰৰ সমস্যা। কৰিলে নহ'ব কা সেইটোৱে মোৰ মন্ত্ৰ বুলি ভাবি পেলাই, পুৰা একেটাতে লাগিব লাগিব তেতিয়াহে হ'ব।
কাম এতিয়াটো বাদ দি পিনে, ৰাতিপুৱা গধূলিটো লাগিব লাগিব। ৰাতিপুৱা নহ'লেও গধূলিটো লাগিব লাগিব, ৰাতিপুৱা আকৌ কাম। এতিয়া খেতি পথাৰ আছে, খেতি যাব লাগিব।
তোৰ টোপনি আহিছে নি?
নাই অহা টোপনি।
সুধিছো আৰু।
আও। টোপনি লগা নাই, মোৰ বিচনাত নপৰালৈকে টোপনি নালাগে বাৰু তেনেকে।
প্ৰেক্টিচটো ভালকে কৰ সোনকালে। প্ৰেক্টিচটো ভালকে কৰি পেলাই, যেন তেনে এবাৰ যদি। পাছ কৰিব পাৰ, তেতিয়া চিন্তা নাই আৰু গোটেই জীৱনটোলৈ।
সেইটোয়েটো। চাকৰি এটা লাগেই চাকৰি নহ'লে জেমেলা হয়।
উম।
তপন গ'ল নেকি?
তপন নাই যোৱা তপন আছে।
অ, সি মানুহটো ওলাই চাকৰি পোৱাৰ পৰা ওলাই নহাই হ'ল নেকি সি।
ওলাই আহে ফিল্ডলৈ আহে চাকৰি পোৱা পাছত নহয় পোন্ধৰ দিন ছুটিৰ কাৰণে আহে মিতিৰ কুটুম। কিমান ফুৰিবলৈ থাকে।
মই তাক দে তাক দেখাই নাই, একেবাৰে চাকৰি পোৱাৰ পৰা।
অ ফিল্ডলে ৰেগুলাৰ আহে বাৰু।
এই ছোৱালী তোৱালী চাই থৈছ নে কি বিয়া পাতিবলে।
ছোৱালী চাই থৈছো অ, মহে কামতে
মহৰী কেম্পত চাইছে।
উম।
অ কি কি মানুহৰ ছোৱালী বা।
নাজানো কি মানুহৰ চোৱালী কিন্তু বহুত দিন হ'ল আমি চাকৰি নোপোৱাৰ পৰা সেইজনী চলি আছে তাৰ লগত।
মহৰি কেম্পতে আছে তেতিয়া ডিউটিৰ জেগাতে আৰু। তই কেতিয়াবা লগ পাই যাবও পাৰ ঠিক নাই।
লগ পাই যাম মানে মোক ফোন কৰিছিলে সি সেইদিনাখন যাবলৈ মই বোলো মই ঘৰতে আছোঁ। সেই নহ'লে মোৰ তাত সোমালেহেঁতেন ৰুমত।
অ অ।
অ তাতে সি মইয়ে ইয়াতে থাকিব নোৱাৰোঁ।
মহৰী কেম্পত কেনেকে পালাগে সি।
এ এইটো দিন হ'ল নহয় তাৰ পাঁচ ছয় বছৰ হ'ল।
তাৰ ফোনতে পালে নেকি?
ফোনতে আজিকালি আৰু ফোনতে চব। ফোনতেই ভাল পোৱা গোটেইখিনি।
তাহাতৰ ঘৰলে আহিছে নেকি নাই অহা।
তাহাতৰ ফালে অহা নাই বাৰু চাগে এতিয়ালৈকে দেই আহিলেও গম নেপাও নহয় তেনেকে।
অ তাৰ আগৰ পৰা ভাওনাখন দিয়াৰ পিছতে পাইছে নেকি ন চাকৰি।
অ অ।
ভাওনা দি দিলে তাৰ কিবা। দুখ চুখ লাগি আছিলে নেকি ভাওনা দি দিলে একে চথে পাই গ'ল আৰু সি।
নাই ভাওনা দিয়া পিছতো কেইবা বাৰো দিছে।
তথাপিতো ভাওনা দিয়াৰ পিছতে ফটককে পালে আগতে বহুত দিন পোৱাই নাই। ভাওনা দিয়াৰ পিছতে পাইয়ে গ'ল। তাৰ বাপেকে ফাৰ্মখন চলাই নে নচলায়।
ফাৰ্ম আজিকালি গম নাপাম দেই। নচলাই চাগে নে চলাবও পাৰে।
বাপেকে বকে ওলাই মেলি অহা নেদেখো নহয়ক। অকলে অকলে চলাই চাগে কম কমকৈ হ'লেও।
উম চলাব চলাব ধুনীয়াকে বনাই থোৱা আছেতো।
পকা কুঠা দিয়া নাই নেকি?
পকা খুটা নাই নিদিলোও টিং পাত দি পিনে ধুনীয়াকে বনাই থৈ দিছে ফাৰ্মখন।
আকৌ ঘৰতো চাপৰ আছিলে মানে বেছি।
উম চাপৰ তাতে। আকৌ একদম জেগাটো চাপৰ হ'লেও মানে একদম পুৰা বাহনি চেচা পৰি থাকে। ব্ৰইলাৰকেইটা অকণমান আৰামে পায়।
ভেটিটো চাপৰ সিহঁতৰ বহুত চাপৰ মই চাইছিলোগে নহয় তই গৈছিলি নেকি মোৰ লগত।
উ মই গৈছোঁ কেইবাবাৰ গৈছোঁ।
তাৰ প্ৰথম মোৰ লগত তই যোৱা নাছিলি জানোঁ।
তাহাতৰ ঘৰত গৈছোঁ নেকি নে নাই যোৱা জানোঁ।
গৈছিলোঁ হব পাৰে তয় মই গৈছিলোঁ নেকী চাহ আহিবলৈ যে গৈছিলোঁ। পিছফালে যে ফাৰ্মখন যে আছিলে চাবলৈ যে গৈছিলোঁ।
উম।
ত তোৰ লগত গৈছিলি না গুগুলিৰ লগত কাৰাবা এটাৰ লগত গৈছিলো আৰু চাবলৈ।
মই এদিন এই প্ৰথম ম এদিন নহয় প্ৰথম প্ৰথম চাবলৈ যাওঁতেনো এই আমাৰ। বিহু মাৰিছিলোঁ যে বহাগ বিহু।
অঁ।
এই সিহঁতৰ ঘৰৰ পৰা কি খাঁচী এটা আনিবলৈ গৈছিলোঁ।
অহ!
সেইদিনাখন প্ৰথম সোমাইছোঁ। তাৰ পাছত এই ফিল্ডত দৌৰি থাকোঁতে মানে অ‍ঁ! ফিল্ডত দৌৰি থাকোঁতে মানে কেইবাদিনো ব্ৰইলাৰ আনিলোঁ। মই বোলো ধৰা কিছুমান মই বোলো ধৰি লওঁক আনি পিনে আমি খালোঁ মানে লগৰ বিলাকে গোট খাই।
অঁ! পইচা দি আন নে কি?
নহয় এনেই আনো ক'ত পইচা দি আনিম।
মানে মৰো-মৰো অৱস্থা হৈ যাই ত' এনেকুৱা গৰম চিজনতে এই যোৱাবাৰ তেনেকে খালো এনেকুৱা গৰম দিনত।
উম!
এই বাহঁতৰ ৰঙালাও কি ৰঙালাও বিলাক নলগা হ'ল নি?
তাৰপিছত এতিয়া ৰঙালাও নালাগে এতিয়া বৰষুণ দিলে যে বৰষুণত আৰু ৰঙালাও ক'ত লাগে গছবোৰ হৈছে হ'লেও গছবোৰ কেৱনীয়া-মেওনীয়া হ'ল আগবোৰ সৰু-সৰু হ'ল। প্ৰাঞ্জল দাই সিদিনা আগ অলপ লৈ গৈছে শাক খাবৰ কাৰণে।
অঁ!
মইয়ে চিঙি দিছোঁ।
উম!
আৰু এমুঠি লৈ গৈছে।
বৰষুণ এজাক দিব নেকি?
মেঘে গাজি আছে নেকি?
মেঘে গাজি আছে পুৰা।
বৰষুণ এজাক দিলেই ভাল ইমান গৰম হৈছে এইকেইদিন।
উম! গৰম মানে আমাৰ আমাক লাগে বৰষুণ, এতিয়া কিছুমান বানপানী য'ত-য'ত হৈছে সিহঁতক লাগে ৰ'দ।
হ'লেও আমাৰ ইয়াত বৰষুণে লাগে। ইমান গৰম হৈছে ইমান গৰমত মানুহে এতিয়া খেতিয়েই কৰিব পৰা নাই।
নাই পোৱা অঁ।
খেতি কৰিব পাৰিলেহে খাব পাৰিব মানুহে। খাবলে চাউল কেইটা ওলাব, নহ'লে কন্টলৰ চাউল কিমান আনি-আনি মানুহে খাব।
সেইটোৱেই। কণ্টলৰ চাউল আজিকালি বেছি নিদিয়েও নহয় আকৌ।
বেছি নিদিয়েও আকৌ কোৱা শুনিছোঁ উম কণ্টলৰ চাউল দিয়া বন্ধহে হ'ব বোলে। পইচাহে দিব নে কি ডাইৰেক্ট তেনেকুৱা কিবা কথাও শুনিছোঁ।
অঁ!
সঁচা নে মিছা নাজানো বাৰু।
এতিয়া চব মানুহ বিলাকে খেতি কৰিব ল'ব, এতিয়া বহুতে খেতি নকৰেতো চব আধি দি দিয়ে বেলেগক।
সেইটোৱেই খেতি কৰিবলৈ লোৱাটোৱেই ভাল। খেতি কৰিলেহে নিজে কিবা এটা কৰিলেহে কামত আহিব।